কোৱা।
কি খবৰ!
মোৰ ভালে আছে তোমাৰ কোৱা!
মোৰো ভালে আছো
অ পিছে ভাত চাত খালা নে খোৱাই তুমি
ভাত আহ ব খালো ৰবা তুমি খালানে নাই
নাই মই অলপ পিছত খাম এতিয়াতো টাইম হোৱা নাই ন বাৰটাহে বাজি অলপ গা চা ধুই অলপ ৰে বহি চহি তাৰপিছত খাম এ জাষ্ট মই আহিলো কলেজৰ পৰা আহিলো টেনচিফটো অলপ কৰিবিনে আহি গলো।
মইও আৰু ইন্টাৰ্ণাশ্বি কৰি আছা নেকি।
অ অ মই তাৰ বেলেগ ক। মানে সটো মানে কৰি আছো মই।
অ মই ভাবিলো কি সোনকালে ভাতটো খাই দি থৈ দিয়াই ভাল। এনেই যিহে গৰম পৰিছে।
উম ঠিকে ঠিকে বহুত গৰম দি আছে চাৰিওফালে। মানুহ মে থাকিব নোৱাৰে একদম গৰম দিছে।
অ। যিবোৰৰ যে এই জুলাই মাহত ইন্টাৰণশ্বিপ চলি আছে সিহঁত বা কিমান। কষ্ট তোমাৰে ধৰা সেনেকুৱা ঠাইপ।
সেইটোৱে মানে বহুত কষ্ট হৈ আছে কিন্তু কি কৰিব মানে। এইটো মানে চৰকাৰিৰ ইন্টেচিম মানে এ মানে এইটো কৰিলে মানে'বাত চাকৰি তাকৰি এনে মানে সুবিধা হ'ব লাগিব। ত, সেইটো মানে মই কৰি আছোঁ এইটো',।
ময়ো কৰিছিলোঁ যোৱা বছৰত,।
অ', এ, এইটো নহয় এইটো মানে বেলেগ মই মানে। ইণ্টাৰ্নশ্বিপ ম, মই এনে পালে কৰি থাকো মানে কি জানা,। এইবোৰ চাৰ্টিফিকেট মানে কিছুমান চৰকাৰী যদি ইণ্টাৰ্নশ্বিপ যদি কৰা লাভ আহে, তোমাৰ ভাবিলা এক্সাম চেক্সাম যে থাকে,। তাকে',।
অ', এইবোৰ কৰালে। ভাল আৰু জবত দিব ভাল উম',
অ', এটা এক্সপিৰিয়েন্স হয় যাই তাৰমানে তই মই সেইটোৰ কাৰণে ক'ৰবাত ক'ৰবাত এ যে ইণ্টাৰ্নশ্বিপ পাই ন এনেকুৱা, দৰকাৰ, মই ভাবোঁ যিটো দৰকাৰী হ'ব পাৰে মোৰ কাৰণে কাম আহিব সেইবোৰ কৰি দিওঁ মই',
মোকো কবাই কিবা পালে? মইও বিচাৰি আছোঁ পোৱা নাই,
মোৰ আছে, এজন লগৰ আছে মোৰ কৈ দিম হে তোমাক, হেল্প কৰি দিব এইবোৰ বিষয়ে,
হ'ব হ'ব ঠিক আছে',
বাকী কোৱা?
বাকী ক'তো যোৱা নাই নেকি?
নাই, এতিয়া বৰ্তমানত বিশেষ, যাম বুলি ভাবিছোঁ, এতিয়া নহয় নেক্সট, এ ভাবিলোঁ এতিয়া নহয় আমি ঠাণ্ডা দিনৰ ফালেহে যাম, বা',
উম', হয়ও বাৰু ইমান লে',
মানে এতিয়া নহয়, আমি ঠাণ্ডা দিনত এটা প্লেনিং কৰিছোঁ আমি মানে', এ', মানালী যাম শুনিছা',
আহ শুনিছোঁ ',
অ', গৈছে নে, যোৱা নাই তাতে?
নাই, - নাই গৈ পোৱা নাই কিন্তু যাব ইচ্ছা আছে আৰু,
অ', আমি তাতেই যাম',
হয় নেকি, মানালী লাডাখ?
লাডাখ নহয়, মানালী প্লেনিং আছে এইবাৰ,
ভাল, ভাল যাব লাগে।
সেইটো এবাৰ মানে বন্ধু কেইটা মানে প্লেনিং কৰিলোঁ মানে মানে আগৰবাৰ আমাৰ যোৱা কথা আছিলে। মানে আগৰবাৰ অলপ এক্সাম চেকজাম আছিল নহয় মোৰ ফাইনেল এক ত, সেইটো কাৰণে মানে এক্সামটো আছিলে। মই সেইটো কাৰণে নগলো এইবাৰ এক্সামটো দি দিলোঁ। ত এতিয়া ফ্ৰী হৈ গৈছোঁ ন, ত এইটো বছৰৰ শেষৰ ফালে হেনেকুৱা যে আমি মানে মানালী যাম। তাতে যাই অলপ ফুৰি তুৰি আহিম এনেকে অলপ প্লেনিং চ্লেনিং কৰিলোঁ',
আমাৰো এনেকুৱা, মই ভাবিছোঁ কি এইবাৰ আমি', মানে অহা বছৰত আৰু জানুৱাৰী মানত হ'ব', তেতিয়া আমি হেৰিত যাম বুলি, অৰুণাচল যাম বুলি',
অৰুণাচলত, ঠিকেই ভালেই হয়', জাগাটোতো ভালে আছে যাই আৰু ফুৰি চুৰি ভাল পাবা', কাৰণ চাৰিওফালে একদম পাহাৰ পৰ্বত একদম', মানে আৰু বৰফ চৰফ থাকিব, নিজৰা চিজৰা চব', পবা, ত একদম মানে একদম প্ৰকৃতিৰ বুকুত একদম মানে প্ৰকৃতিৰ একদম পুৰা', আনন্দ পায় যাবা তুমি',
হয়', হয়', সেইবোৰে, সেইবোৰে ভাল লাগে পাহাৰ পৰ্বত', আৰু মইতো এতিয়ালৈ বৰফে দেখা পোৱা নাই', পাহাৰ তুমি দেখিছিলা?
অ অ মই আইছো। মই টাৱাং গৈছিলো দুই বছৰ বা তিন বছৰ আগত। মই ফাচটাইম যেতিয়া আছিলো তেতা- টাৱঙৰ ফালে ফুৰিব গৈছিলো ন তেতিয়া দেখা পাইছিলো গৰব।
অ হয় নিকি।
উ তোমাৰ কত যাবাৰে অ পোপা।
আমি টাৱঙতে যাম বুলি ভাবিছিলো।
অ-অ যাবা, যাবা। ভাল হয় যাৱাটো। আৰে বহুত ধুনীয়া ধুনীয়া প্লেইচ আছে। যৰ ফুৰিব পৰা ঠাই আছে। যত যাই তুই মানে ভাল পাবা বহুতে অ বিশেষ বিশেষ বহুত ধুনীয়া ধুনীয়া এনেকা ঠাই আছে। আৰু তাতে গাড়ীদি যাবা চাবাচোন তাতে বহুত ধুনীয়া লাগিব। যেনেকা চাৰিওফালে বৰফ যেতিয়া পঢ়িবা তেতিয়া একদম ভা মানে একদম ধুনীয়া লাগে জেগা দখৰ।
উম, মন পুৰা শান্তি হৈ যায় ন।
উম, কিবা কৈ আছিলা কোৱাচোন এইতা।
মও ক'ব খুজিছো মানালী কেইদিনৰ কাৰণে যাবা?
মানে মই মনালী মানে ভাবি লোৱা এই ঠিক ভালেইখিনি দছ দিনৰ কাৰণে। দছ, পন্ধৰ দিন, দছ পন্ধৰ দিন এনে কিবা কাৰণে আমি যাম মানে, ট্ৰিপ মানে পুৰা প্লেনিং কৰিলো আমাৰ ছয়জন বন্ধু যাম আমি। ত' এনেকে গোটেই কেই, কিমান দিন থাকিম, কিমান কি গোটেই মানে আলোচনা কৰি ললো।
ঠিকেই আছে। যাব লাগে আৰু তাতে পাহাৰত একদম বৰফৰ তাতে মেগী খাই কেনে ভাল লাগে।
সেইটোৱে তাৰে মে বৰফত বহি বহি মিগী খোৱা তাৰমানে মজাই বেলেগ হ'ব। সেইবিলাক ঠাণ্ডা মাজৰ পৰা গৰম গৰম মেগী
পিছে তোমালোকে কিমান দিনৰ কাৰণে যাবা আ মানে যত যাম বুলি কৈছা?
আমি গ'লেও দছ দিন দছ দিন মান যাম আৰু কিন্তু আমাৰ আকৌ বহুত মানুহ যাম। লগৰ ছোৱালী বোৰ আৰু কেজনী বা আছে কাজন আছে।
অঁহ কেইটা কোনটো মাহত যাবা?
মি জানুৱাৰী মানত।
অ আচ্ছা মই মই। নাই মই যাম বুলি ভাবিছো টাৱং আৰু এবাৰ যাম ভাবি আছো মানে জাতো মানে দূৰ নহ ওচৰতে। তোমালোকে ইমান লগত যাব মই কেনেকে যাম মই ভাচু তোমালোকৰ লগত যাব পাৰিলো হয় চায়ে ভাবিলো হয় ম।
হয় নিকি? যাব পাৰিবা এনেই লগৰ বোৰেই যাম যিহেতু। তৌ বা মানে নিজৰ সেনেকুৱা টাইপ বা নহয় আৰু। যাব পাৰি।
ঠিকে চাও মন গ'লে যে চাও মানে আমাৰ মানালী প্লেনিংটো প্ৰথমতে কৰি লও। মানা কালি পিছত সেইবোৰ ভাবিম।
অ, তাত গৈ আহা। তাত বেছি ভাল লাগিব। মানে লগৰ যিহেতু তোমাৰ নিজৰ।
এইটোৱে আমা মানালী দ্বাৰা মানে মানে অলপ টাৱাংটো মানে অলৰেডি যা আগতে মই যাই আইছো। কিন মানালী এতিয়ালকে যোৱা নাই নহয় বাই। এইটো আমি তাতে যাই লও আগতে।
আৰু মানালী লগত আৰটা বেলেগ প বেলেগ জাগাও যাম ভাবি আছো আমি।
ক'ত যাবা?
মানালী যাম আৰু ৰাজস্থান বা ৰাজস্থান যাব পাৰো, নহলে কাশ্মীৰ এই পিনে দুই ঠাই এটা কিবা এটা ধৰিছো।
মোক কাশ্মীৰো ভাল লাগে, মানালী, কাশ্মীৰ এইবোৰতো পুৰা ঠাণ্ডা জাগা।
মানে সেনেকুৱা। মানে মানালীতো মাৰিম। দেডলি, মানালী আৰু এটা কিবা এটা জাগা বিচ ভাবি আছো কোনটো যাও।
অ এইবাৰ চাঞ্চপালে চবফালে যাই আহিব লাগে।
সেইটোৱে ভাবিলো একবাৰে এনেকুৱা মানে লগৰ বোৰৰ চান্স পাম ন!
মই আমাৰতো লগৰবোৰৰ এনেকে প্লেন বনাই থাকো বনাই থাকো বহুত আগৰ পৰা লাষ্টত যাই কেনে কেনচেল হৈ যায়। কাৰণ কেনচেল হোৱা কাৰণটো হ'ল পেৰেন্সে যাব নিদিয়ে এণ্ডত পুৰা যাব নিদিয়া হৈ এনে আগৰ পৰা পুৰা প্লেন হৈ থাক
অ তোমালোকক তোমাকো মানে ঘৰৰ পৰা মানা কৰিছে?
অ এতিয়াই কেইদিনমান আগতে আমাৰ হেৰিয়ে যোৱা নাগালেণ্ডত যোৱা কথা আছিল, ‌ সেইবোৰৰ কাৰনে ঘৰ থৰ মানুহে যাব নিদিলে, ইমান দিনৰ পৰা আমাৰ প্লেন হৈ আছিল পুৰা যাম আৰু প্ৰথমতে যাব দিছিল য'তে যোৱা যায় যাই থাক, ‌কিন্তু এণ্ডত আহি কেনে আমাৰ কেনচেল হৈ যায়। আৰু এটাৰ কেনচেল হলে আকৌ চবৰে কেনচেল হৈ যায়।
উম কথাটো ঠিকে কলা এজনৰ যদি কেনচেল হৈ যাই গত, ক'ব তাতে যাব নালাগে। গে অলপ ভয় লাগে কিবা হ'ব এনেকা অলপ। জানো বুজিছো কথাটো কাৰণ তোমালোকে ছোৱালী হয় ন অলপ ভয়তো খাব।
উম, সেইটো কাৰণে।
ঠিকে ঠিক মানে কোনবা যদি চিনাকিত যদ তোমাৰ লগত যদ যাই বাৰে তেনেকে আমি যে কলেজৰ লগত যদি যোৱা কিবা সেনেকা যদি যোৱা তেতিয়া হ'লে যাব দিব কাৰণ তেত‌ তেতিয়াহলে কলেজে লৈ গলে ইমান আৰ প্ৰব্লেম নাই অকলে লগৰবোৰ গ'লে অলপতো ভয় থাকিব।
উম, কিন্তু এইটো বয়সত লগৰ লগতে যাব লাগে মাহতে কিবা বুজিয়ে নাপায়।
সেইটো আৰু আমাৰ তো এতিয়া একজাম ফাইনেল একজামো দি দিলো। কি কও এইবোৰ আৰু ডিগ্ৰী এতিয়াতো আৰু লাষ্ট আৰু। এই কেইদিনমান পিছত আৰু এইটো বছৰৰ পিছত আৰু লাহেকে সকলোৱে আৰু একদম ব্যস্ত হৈ যাব।
হয় হয় ঠিকেই কৈছা কামত নিজৰ নিজৰ কামত বা কিছুমানে পঢ়াত
সেইটোৱে কিছুমান পঢ়াত ব্যস্ত কিছুমানে পঢ়াত নহয় পছ সকলোৱো বেছিভাগে কামতে ব্যস্ত হৈ যাম আৰ' এই কেইদিনমান পিছত আৰ'।
এইটোৱে সময় চময় নো - নোলাব আৰু এনেকে ক'তবা এনেকে ফুৰিব যাম সেইটো সকলোৱে কামৰ পৰা এনেকে ছুটিও ল'ব নোৱাৰিব এটা সময়ত।
আমাৰ আৰু এইখিনি সময়ে আমাৰ অন্তিম আৰু ভাবিব গলে।
উম উম।
ফুৰি ফুৰা লগৰ লগত কথা পতা থাকা।
উম সেইটোৱে। সেইটোৱে চেষ্টা কৰিবা যাতে এইটো কিবা যে টাৱাং যাম বুলি কৈছা সেইটো যাতে কেন চেল নহয় ভালকে যোৱা ফুৰি আহা ভাল লাগিব। এটা নতুন ভাল এটা অনুভৱ পাবা। মানে আজি লাগি কেতিয়াও মানে অকলে যাই পোৱা নাই মানে।
সেইটোৱে নাই যাই গৈতো পোৱা নাই।
এইবাৰ যাই পোৱা মানে যাই গ তোমালোকে বহুত ভাল পাবা যটো বহুত ভাল হয়। বহুত শান্তিপূৰ্ণ। গৈছো।
তোমাক চাই ঘৰৰ পৰাও লৈ যায় থাকে হয়নে
সিহ
ঘৰৰ পৰা ফুৰাবলৈ লৈ গৈ থাকে চাগে
তাক আমাৰ
অ তোমাক
নাই নাই নিজে যাওঁ।
অ প নেকি।
তোমাৰ লগৰ কেইটা ফুৰি মানে বহুত ভাল পায় ত কত'বা যাব মন যা আমি গুচি যওঁ।
ঠিক। সেনেকুৱাই হব লাগে আচলতে ইমান ভাবি থাকিব নালাগে ইচ্ছা হলে গুচি যাব লাগে।
ঠিকে আৰু এইটো সময় বেছি সময়তটো বহুত মূল্যবান ন।
তুত। হয় হয় ঠিকেই কৈছা।
কি কলা। পিছে আৰু এটা জাগাত যাব নেকি এনেই আছ আৰু এটা জাগাত যাবা নেকি ফুৰিব মানে- এই দুই মাহৰ ভিতৰত আমি এটা জাগাত যাম বুলি ভাবি আছো।
ক'ত হয় জাগাটো এনে পিছে-
তুমজান পিক।
অ অ শুনিছো।
যাবা নেকি তাতে
ডিমা হাচাও
অ যাবা নেকি তাতে
যাব পাৰি তাতে বেছি হেৰি নহয়তো ধুনীয়া লাগে জাগাটো
সেইটো আৰু বেছি দূৰত নহয় আমাৰ ইয়াৰে হয়তো। আৰু দুইদিন বা তি দুই দিনতে আহি যাব পাৰে মানে আৰু খৰচ পাতিও বেছি কি নাথাকিব তই তাতে গলে সেই কাৰণে ভাল লাগিব যায় কি কৰিবা
যাম দিয়া ময়ো।
উ তুমি তোমাৰ ঘৰৰ এবাৰ কবা।
অ ক'ব লাগিব তাতে যে। পাহাৰৰ ওপৰত পুৰা ট্ৰেকিং কৰি কেনে গৈ কেনে। ধুনীয়া ভিউ পায়।
অ ঠিকে গৈছো ট্ৰেকিং এনেকুৱা বেলেগ ট্ৰেকিঙও গৈছো কিন্তু ইমান ওপৰত আজিলৈক মই জোৱা পোৱা নাই সেইটো মানে ইচ্ছা আশা এটা আছে যাব পাৰো যাতে
উ
আহিবা তুমি অ ভাল লাগিব তোমাৰ সজাই
অ অ ইষ্টা কৰিম আৰু এনেকুৱা চান্নছ পালে আচলতে যাব লাগে।
সেইটোয়ে কলো সময় আৰু এতিয়া আৰু পাৰে এতিয়াহে পাৰে পিছত আৰু নোৱাৰ সময়ো দিব নোৱাৰাৰে